অ ক
কি কৰি আছ
এ আছো কি কৰিছ
মই এতিয়া চাহ অকন বনাই পেলাই খাই আছো তাৰ পৰা বুলো ভাত বনাম আৰু লাহে লাহে
অ ন ভাত বনোৱা নাই বনামহে এতিয়া
আহ কি বনাবি আজি
কি বনাম মই আজি এইয়া হেৰিকে বনাম এ কি বুলি কয় এ মাছ ৰাখিছিলো। মাছ। আকৌ সেল চুকা টেঙা হৈছিলে মানে চুকা শাক যে।
অঁ অঁ।
অঁ সেয়া বনাব লাগিব চুকা শাক চিগি আনি।
অঁ মা। নাইে বনাব ভাবিহে আছ কিহে দি বনাও। তুমাৰ আকৌ চুকা টেঙা ভালে লাগে। খাই ধুনীয়া লাগে চুকা টেঙা মাছে।
অঁ চুকা শাক লাই শাকো গুজিছে।
অঁ, লাই শাক গুটি কেইটামান আনিম বুলি পেলাই নাই নগ'লে দে।
অঁ পাহৰিলো দি পঠাবলও। হেৰি কি বুলি কয় আৰু। চোকাই আকৌ লাই শাক গজিছে চুকা শাক গজিছে মৰিচা শাক গজিছে চব গজিছে।
উম তই এদিন এনেকে অ এদিন। শনিবাৰ এটাত আহি যাবি। তেহলে সময় পালে স্কুট লৈ কেইদিনৰ পাছত লাহেকে অ তাৰ একাউটটো তেতিয়া খুলি লব পাৰিবি ম। মোবাইলত। সেইকাৰণে মবাইল এটা লৈ আহিবি। দিয়া। শাক কেইদাল মানো লৈ আহিবি। স্কুটি লৈ নিজে আহিব পাৰ ভিতৰে ভিতৰে এনেকে।
অঁ, তেনেকে যাব লাগিব দে স্কুটি লৈ যাম। এইফালেদি যাম ভোৰ বান্ধন। ভাত অ এইতো মেলা। তাত দি নজাও আও দে।
অঁ, তেনেকে আহিবি এদিন আও।
অঁ। এনে মই চবতে চাওঁ মানে অঁ অ এনে চবতে গৈছোৱেই মানে এই। মেইন ৰাস্তাত মানে যোৱা নাই।
অ মেইন চালী নাহিলে হ'লা এনেকে আহ আহিলেই হ'লা হেৰি দি। ভিতয়ে ভিতয়ে। হয় তাৰপা তাইক পিছত। ত বহাই আনিব লাগ হেলমেট এটা পিন্ধিব দুইজনীয়ে পিন্ধি লবি লাহে লাহে চাইডে চাইডে আহি থাকিবি আৰু মেইন ৰাস্তাত উঠিলেহিও, পোৰব দাই এই মেন ৰান্ তাই নাই মেহন আ দে হো সোগন্ধাক যদি মেইনচতা দুখ অ মেনচতা লাহে লাহে আকৌ নিজৰ চাইদে লাহে লাহে।
অ পাৰিম সেইকণ ম মতি চলাইে থাকোচোন মইও হেৰিলৈকে যাওঁ এই বাৰ বজীয়া বেবেজীয়া ওচৰলৈকে গৈছো খালি ন অ পাৰিম।
উম তাপা চাইদে দি পাৰ পাৰ খিনি ৰৈ ল'বি আৰু গাড়ী কোনো ফালে অহা নাই। চাই পেলাই ধুমা ধুম পাৰ হব দিয়া।
অ ৰহালৈ গৈছো ৰহা ৰহৈ গৈছো।
অ তেনেকে নিজৰ চাইড যদি আহি থাকিলে হ'ল লাহে লাহে,
অ
তেনেকে আহিব শিকা তেতিয়া কিবা এটা প্ৰব্লেম হ'লে পতককে আহি ওলাব পাৰিবিহি এতিয়া নিজৰ পইচা প পাই থাকিবি নিজৰ যোৱা পইচা তেল এক লিটাৰ ভৰাই ল'বি।
অ আকৌ হেৰি আৰু দোকান এখনহে খোলা অ খোলা কথা ভাবি আছোন অ
অ
এয় ধুনুহতৰ সেয়া অ অ সেই এ সান্দহ পাত কিবা মানে বনাই আছে যে
অ এতিয়া পাই অকমান লৈ থৈ দিবি দ দোকান দিবি কাৰণে যেতিয়া,
উম চাই লওঁ মনে হেৰি জেগা নালাগে বাৰু জেগাত ধেই আছে সিহঁতৰ হেৰিত ধেই আছে এডোখৰতে হয়। জেগা নালাগে বাৰু কিয়ো আকৌ ইমান খন জেগা সেই আছে আৰু কিন্তু এনেই এনেই দোকানখন খন মানে মই দিম বুলি ভবা নাই। বেলেগে দিব মানে। আমাৰ ই দিম বুলি কৈছিলে মানে পাছত বা থাকিবি আ। মই থাকিব নোৱাৰিম যে।
কোনে? তাই?
নহয় অ' আমাৰ, এই ঘৰৰ আমাৰ দাদা।
অ'। কি কৈছে? কি দিব আও?
কি দিব আও?
তোক থাকিব দিছে।
মোক মানে থাকি দিবি বুলি কৈছে। থাকি দিম এনেহে থাকোঁ হয়।
অ'।
গেলামালৰ দোকান আৰু।
অ'-অ'-অ'।
তাৰ মানুহবিলাকে খাব, তেতিয়া হয়। সেই কাম-বন কৰিব অহা মানুহবিলাকেতো বজাৰ-চজাৰ
বজাৰ - চজাৰ কৰিব অ'। ভাল হব। সেইবিলাক এতিয়াৰ পৰাই ভাবি থৈ দে।
অঁ ভাবি থৈছে মানে আনাৰ কথাই আছ কেতিয়াবা আনে সেইখন দোকানতে আছে। হয়। সেইখন দোকান এখন আছে। চাম।
অ' সিহঁতৰ দোকানখনত।
অ' সিহঁতৰ দোকানতে দিব। উ
সিহঁত- সিহঁতে নিদিয়ে।
সেয়াৰ পৰা দুখন বনাই থোৱা নাই নেকি? নাই।
এখনত ই দিব আমাক
অ'।
আকৌ পাৰ্লাৰ খুলিবচোন এখনত।
তেওঁ খুলিব পাৰিব এখন এনে অকমান চাইডত এটা কাম হ'লে হ'ল আৰু ন'। কিন্তু তাৰ পাৰ্লাৰখন পিছে এতিয়াই নুখুলে নহয়।
অ' - অ' - অ'।
দোকানখন চাই লওঁক। তেতিয়া ঘৰতো কৰিব পাৰিব, হয়!
অঁ ঘৰতো ধুনীয়াকৈ বহুতে ঘৰতে কৰে আকৌ দোকানতে পস্তাৰ মাৰি থলেই হ'ল আৰ
অহ ঘৰতে
অঁ ঘৰতে সেন্তৰ এইটো ৰুমত বাহিৰৰ ৰুমটোতে
অঁ জেগা জেগা অ ৰবা এটা ৰুম ললে হ'ল আৰু।
অ! দে হ'ব দে সেনেকে বিজনেছ কৰাতে চাকৰিততটো বেছি টকা গম পালি?
অ অ অ।
তাৰপা তেনেকে তোমাৰ কাপোৰো হ'ল ল কাপোৰ আনিও বেচিব পাৰিবি তাত
অ আনিব সেয়াও, তাই সেয়াও আনিব বোলে।
উম! অহ দুইজনীয়ে আনিবি আধা আধা পইচা উম হেৰি কৰিবি পইচা লাভ হোৱাখিনি আকৌ দুজনীয়ে
অ সেই দুইজনী যাম গৈ পেলাই মই আনিম গৈ। আনি পেলাই তাইও দিব মইয়ো দিম আৰু দি পেলাই
অ! বিজনেচ কৰিয়ে তেনেকে দোকান দিয়ে কিবা কৰিয়ে মানুহে চদ ধালাই ঘৰ বনাইছে হে আৰু বাট বজাত হে এখন দোকান দিয়ে।
উম! হওক দে পাওক কৰক নিজে বা ইমান আমাক নালাগে নিজে যে নিজে মানে চলিবলৈকে, হয়!
নিজে চলিও সিহতি অ সেয়া লাভ লৈছে কি কম! মানে সেইকাৰণে মানে পৰি সৰি কৰিয়ে থাকিব লাগিব, প্ৰথমতে যিকোনো কাম এটা কৰিলে প্ৰথমে মানে হাৰ মানি যাব নালাগে প্ৰথমে মানুহে নাহিব কিবা হব সেয়া দেখি পেলাই হেৰি হ'ব নালাগে অ তাৰ লাষ্টট হে ভগৱানে এইলাক পৰীক্ষা কৰে ধৈৰ্য আছে নে নাই বুলি যিকোনো হেৰিয়ত তাৰ্পা হে দি চত ত কামলাগি হয় মানে মান্দেলা সেই গতিকে মানে নিজে মানে কাম লাগি যায় সেই বহি শুই থকাতকে এইবিলাকত
এনেহে থাকো তাই পূজা পিছত হে
অ
তাকে কৰিব লাগিব আকৌ
উ আজি মাইকী মানুহ বিলাক মাইকী মানুহ বিলাক আৰু চব মান বহি নাথা কা হৈছে চবেই আমি সে এনেই থাকো এতিয়া আমিও সনেকে লাগিব কথা নাপাতে
তই সেয়া পা‌ হেৰি কৰ পিঠা চিঠা বনাই আমাৰ দোকানত দেগে
অ মই সেই পিঠাত তিল পিঠা মই পাৰিম কিজানি
কিয় নোৱাৰিবি পাৰি মই এদিন গৈ যাম গে এদিন গৈ পেলাই বনাই দিম তই বেছিথৈ আহিবি তাৰ পিছত মই দিখো
ঢেঁকী ঢেঁকী এটা লাগিব যে সেইটো এটা প্ৰব্লেম ঢ়েকী ঢেঁকী পিঠাগুড়ি খুন্দিব
কিনি আনিম ক আমি সেইটো অ তপা ঘৰ পৰা খুন্দি আনিম গৈ
অ
তেনেকে কৰিব লাগিব অ
মই যাম ৰ শনিবাৰে শনিবাৰে তেতিয়া যদি হয়
অ শনিবাৰ শনিবাৰে আহিবি অ
যদি দোকানখনন হেৰি নিদিয়ালৈকে কে দোকানখন কিহে দিব ধৰি লোৱা
অ অ সি থাকিব, কালি হা সেয়াতে থাকিব তাকে আলোচনা কৰিলি দোকান দিয়াৰ কথা
উ আগতে হল মই সেইদিনাখন যে গৈছিলো
অ
তেতিয়া
উম হম
সিহঁতৰ দিয়া কথা আছিলে এনে সিহতৰ দিয়া কথা আছিলে মানে মে কিন্তু এতিয়া আমাৰ ই দিম বুলি কলে যে সেতু কাৰণে তাকে দিব কৈছে।
সিয়ে দিয়ক দিয়ক সিকি তাই পাৰ্লা চাৰ্লা দিব কিবা খিনি কৰিব আৰু
অ মই হেয়া এদিন নগাঁওলৈ যাব লাগিব গৈ কাপোৰ অলপ অলপমান লৈ আহিব লাগিব। গুৱাহাটীৰ পৰা আনিব পৰা হৈ বেছি ভাল আ চিলে
অ গুৱাহাটীত যাবিয়ে চোন গৰম বন্ধত। এতিয়া তাত হলচেল দোকান বিলাকত যদি ডাঙৰ ডাঙৰ হলচেল দোকান বিলাকত যদি আও বা
হে এই হলচেল দোকানত যাব লাগিব। গৈ পেলাই হা
ফাতা পইচা কেইটা লৈ গলি সেইদিনাখন।
মাই হাতত দি থৈ আহিলোঁ।
সে আকৌ দিলি সহায় হেৰি কৰিব লাগিছিলে। মাকহতৰ লৈ গুচি যাব লাগিছিল। মানুহ আহে নহয় সলনি কৰা।
এ সলনি কৰা মানুহ আহে হে বেপাৰী আহে আধা আধাত আধা দিয়ে।
অ আধাত আধাত আলও হ'ব দে আজিটো নহয়।
অ সেই তেনেকে হেৰি কৰিব লাগিব দে, সলাই
ত
অ অ মই সুধিব লাগিব। বেপাৰীবিলাক আহি থাকে নহয়।
এনেকে বজাৰটো আহে নেকি?
বজাৰত নাহে, আমাৰ ইয়াতে আহে নহয়। এই বে এইবিলাক আহে। এইয়া চুলি চুলি লোৱা বে চালিতে
অ সিহতি হেই অ মাইকো কবি ছোলী লোৱো বে গাড়ী আহে বুলি কবি। তই আহিছ? অ মাইক ঠগিব। মানে তই ৰাখিব লাগিছিল পইচা কেইটা সেইকাৰণে।
মই এবাৰ সুধিছিলো নহয় ম দিব দিছিলে। মোৰ হাতত তেতিয়া নাছিলে আকৌ।
আমাৰ এইফালে নাহে আ ভয় খাই নাহে
অ
আধাত তেখানে এতিয়া তিনি হেজাৰ হয় হয় সিহতে যদি পোন্ধৰশ দিম বুলি কয় কবি দুহেজাৰ এটা বেংকত গলে তোৰ গোটেই চাই পোৱা যাব। তেওঁ বেংকত যাব এলাহ লাগিছে কাৰণে দিছো আৰু। এহেজাৰ দিয়ক এহেজাৰ বাৰু হেৰি কৰি গৈছো। আনিব কবি নিগনিয়ে কুটিলে বুলি কবি। অ হ'ব দে।
উম